কি কৰি আছা?
এনে শুই আছো। তুমি?
মইও শুই আছিলোঁ, কিবা খালা?
উম খাইছোঁ। সন্ধিয়া সময়ত চাহ খাইছোঁ। এতিয়া ভাত খাম অলপ পিছত।
কিহেৰে ভাত খাবা?
ভাত খাম, দালি, আলু ভাজি, আৰু কণী আছে।
অ তুমি কণী খাই বহুত ভাল পোৱা ন'? কুনি কোনটো কোনটো কোনটো কণী হয়? ব্ৰইলাৰৰ কণী নে লোকেল মুৰ্গীৰ কণী হয়?
নাই লোকেলটোতো পোৱাই নাযায় আজিকালি বেছি, হেৰি ব্ৰইলাৰৰ টোয়ে খাওঁ।
অ তোমাৰ ঘৰখন ক'ত আছিল?
অ ঘৰ হেৰি এ হাজোৰ ইফালে। চিনি পোৱা তুমি হাজো?
অ হাজো চিনি পাওঁ।
অ এতে
তুমি গম পোৱা নে নাই? তুমি গম পোৱা হাজোত যে এখন পোৱা মক্কা আৰু তোমাৰ এ অ কি এ মন্দিৰ এখন আছে কামেশ্বৰ মন্দিৰ আছে,
অ কামেশ্বৰ আছে, মাধৱ মন্দিৰ অ আছে, গম পাওঁ তাতে গৈছিলোঁ। হেৰি পোৱা মক্কাত গৈছোঁ,
কেইবাৰ গৈছ?
পোৱা মক্কাত গৈছোঁ, চাৰি-পাঁচ বাৰমান গৈছোঁ।
উম মই তোমাক কৈ আছোঁ আমি কেনেকে পোৱা মক্কাত গ'লো? কি চালোঁ তাতে? মানে কৈ আছোঁ কথাটো, আমাৰ আমাৰ ঘৰ তোমাৰ গুৱাহাটী জু ৰোড তিনিআলি হয়। ত' আমি ইয়াৰ পৰা গাড়ীত উঠি কেনে আমি গ'লো জালুকবাৰী জালুকবাৰীৰ পৰা চাগে তোমাৰ হাজোৰ ওচৰত যিহেতু সেইটো পঁচিছ কিলোমিটাৰ হয়। তাতে যায় কিনে আমি পুৱা মক্কাৰ যিটো গেটখন, গেট পালোঁ। তাৰ পৰা আমি খোজ কাঢ়ি কাঢ়ি পোৱা মক্কাৰ পিনে ওলাই গ'লো ওপৰত উঠিবলৈ কাৰণে।
উম খোজ কাঢ়ি কেনে উঠিছিলা?
উম বহুত কষ্ট হৈছে আমাৰ। ৰাস্তাটো পকি আছিল তথাপি বহুত কষ্ট হৈছে। তাতে আমি কেইটামান, আমি কেইটামান পানী বটল লৈ গৈছিলো অলপ বিস্কুট খোৱা বস্তু লৈ গৈছিলো। ত' অলপ আমি খোজকাঢ়ি খোজকাঢ়ি খোজকাঢ়ি গৈছোঁ আৰু গছ গছ চৰি ফালে গছ গছলি আছিল, সেইবিলাক চালো আৰু আমি যাতে অলপ দূৰ লাই কেনে আমি পানী অলপ খালোঁ আৰু সেই বিস্কুট খাই কিনে আকৌ ওপৰত উঠিলোঁ। একচুৱেলি যিটো তোমাৰ যিটো হাজোৰ পোৱা মক্কা আছে ন সেইটো এইটো তোমাৰ আ মুছলিম ধৰ্মাৱল্বী মানুহে বেছি বেছি মানে যায়। সিহঁতৰ মন ৰক্ষা পূৰণ পূৰণ কৰিবলৈ যায়, সিহতে ভা সিহতে ভাবে যে
এৰে হাজো পোৱা মক্কাত যে মেলা হয় তেতিয়া আহিছিলে না মেলাৰ সময়ত? মানে তেতিয়াতো বহুত মানুহ আহে, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে তাতে।
উম, হাজ হাজোৰ পোৱা মত্ৰ মেলাটো জানুৱাৰী, ফেব্ৰুৱাৰী মাহত হয় চাগে? ত বহু দূৰ দূৰৰ মানুহ আহে। মানে মন ৰক্ষা পুৰণ কৰিবৰ কাৰণে তাতে এপাক নামাজো পঢ়ে মানে সিহঁতে। উম, তাত তাতে ন', তাতে অলপ সেই পাই তোমাৰ খোৱা বস্তু আছে মেগী বুজি পোৱা? মেগী, মেগী, মেগী তাতে আম দোকান এখন আছে তাতে ভাল মেগী বনাই, খাই কেনে বহুত ভাল লাগে আৰু
কেতিয়া মেলাৰ সময়ত বহে নাই এনে এনেই ডেইলি থাকে?
মেলাৰ সময়ত বেছি ভালকে বহে মানে আৰু সেইটোৱে।
অঁ।
তুমি কেতিয়াবা এই তাতে গৈছিলা নেকি অম্বুবাচী মেলা কামাখ্যা? এতিয়া চলি আছে ন অম্বুবাচি মেলা? এতিয়া এতিয়া দূৰ দূৰণিৰ পৰা তা তোমাৰ যিটো তান্ত্ৰিক বুজি পোৱা?
অ।
তান্ত্ৰিকবিলাক দূৰ দূৰনিৰ পৰা আহি আছে এতিয়া আৰু বৰ্তমান কামা এতিয়াতো কামাখ্যাত ন, বহুত ন তান্ত্ৰিকবিলাক আহি কেনে এ তোমাৰ সেই এৰ অম্বোবাচি মেলাখন চলাই আছে। তুমি কেতিয়াবা অসমৰ বাহিৰত ফুৰিব গৈছা?
অসমৰ বাহিৰত যোৱা নাই এনেকে ঘূৰিব? একবাৰ হেৰিত গৈছিলো, কি শ্বিলঙত গৈছিলো।
উম।
উম, তাতে
শ্বিলংঙত কেনেকে গলা?
শ্বিলঙত গ'লো আমাৰ এনে হেৰি গৰমৰ বন্ধত, আমাৰ ঘৰৰ ফেমিলিৰ লগতে গৈছিলো তেতিয়া।
ই তাতে শ্বিলং যোৱাৰ সময়ত তোমালোকে ৰা ৰাস্তাত ৰখি কেনে কিবা খালা নে নাই তেনেকুৱা ভাত বা ৰুটি কিবা খালা না নাই?
খাইছোঁ আছোঁ। একবাৰ ভাত খালো আৰু একবাৰ পা তাতে পাই কিনে এ হেৰি কি চেৰা পুন চেৰাপুঞ্জী যে কয় তাতে যায়কিনে কোৱা ৰুটি খালো আৰু তাতে এনে চালো আৰু চেৰাপুঞ্জীৰ সেইটো বৰষুণ দি আছিল বহুত।
তুমি তোমালোকে কেনেকে ক'লা আবত? তোমালোকে প্ৰথমত যাব লাগিব শ্বিলং পুলিচ বজাৰ, পুলিচ বজাৰৰ যাব লাগিব চেৰাপুঞ্জী, তোমালোকে চেৰাপুঞ্জী কেনেকা গলা আগত?
আমি আ পুলিচ বজাৰ ত মানে পালো মানে নমা নমা নাই তাতে ডাইৰেক্ট চেৰাপুঞ্জী গৈছোঁ আমি।
চেৰাপুঞ্জী যায় কিনে তাৰ পিছত আৰু দাউকিত গৈছো।
উম চেৰাপুঞ্জীক কি বুলি কোৱা হয় জানা আচাৰম চেৰাপুঞ্জীৰ ওচৰত আৰু এখন ঠাই আছে সেইটোক মৌচিৰাম বুলি কোৱা মৌচিনৰাম বুলি কোৱা হয়। যিটো অহ গোটেই ভাৰতবৰ্ষৰ ভিতৰত সবাতকৈ তোমাৰ সেই এ মানে ব বেছি বৰষুণ হোৱা ঠাই বুলি কোৱা হয়। বাৰমাহে ইয়াতে বৰষুণ পৰি থাকে।
উম
তুমি আৰঘণ্টাই চিনি পোৱা মে মে মেঘালয়ৰ যিটো তোমাৰ বৰ্নিহাট গাঁও আছে।
অ অ বৰ্নিহাট নাম শুনিছো।
তাতে তোমাৰ সেই গ গভমেণ্টৰ পৰা ইথানল ইথানল যিটো বনাই ইথানল ইথানল কোম্পানী বনাই আছে তাতে ইমান প্ৰদূষণ হৈ আছে তাৰে প্ৰতেষিবিলাকো মানে গাঁওবাসীৰ উম তাত তাতে এখন মানে এগল এহ ইণ্ডাষ্ট্ৰি আছে এখন কল কাৰখানা। তাৰ পৰা মানুহৰ এ তাৰে প্ৰদূষণক ফলত গছ গছনি তেনেকোৱা খেতি বাতি ভাল নহয় আৰু তাৰে মানুহ বিলাকৰ বহুত বেমাৰ আজাৰ চবপিনে হৈ আছে আৰু এই কল কাৰখানাৰ কাৰণে হৈছে। তাকেতো তাৰ তাৰে মানুহে ন তাৰে গাঁৱৰ মানুহে তোমাৰ সেই বন জংঘলৰ পৰা তোমাৰ ছাগলী তোমাৰ সেই কিবা হৰিণ চৰিণ সেইবিলাক সেইবিলাক মাৰি মাৰি খাই থাকে সিহঁতে আৰু। আৰু খেতি কৰে খেতি কৰে খেতি ভাত কাতি খায় এইবিলাক আৰু।
অ
তুমি কেতিয়াবা সেই তাতে গৈছিলা? উমৰাংছু চিনি পোৱা?
উমৰাংছু নাম শুনিছো যোৱা নাই।
তাতে যাবা তাতে কিন্তু বহুত ভাল লাগে তাতে এখন অ তোমাৰ নিজৰা আছে নিজৰাতো
অ
বহুত ভাল লগা আমাৰো তুমি
অ হেৰি তাতে শ্বিলঙত শ্বিলঙতে তাই কিজানি বহুত কিবা নাম বুলি কয় বহুত ডাঙৰ এটা কিবা নিজৰা আছে কিবা নাম বুলি কয়।
কিবা ম ময়ে পাহৰি গৈছো কি নাম বুলি ক'লা তুমি, তুমি শ্বিলঙত সেই খাইছা না নাই তাত তাৰে যিটো তোমালোকৰ মানুহবিলাকে সেই ভাত
না আমি শ্বিলঙত যাই সেইকাৰণে এ হেৰি পাই যে এ মাখৈ যে পায় পুৰি ৰাস্তাত যে পুৰি পুৰি কেনে হে ৰি কৰে বিক্ৰী কৰে তাতে যাই শ্বিলঙত যাই কেনে সেই টো আহিছিলো ভাল লাগিছিল বহুত তাতে যাই কে খাই কেনে।
উম উম উম পপকন বুলি কোৱা হয় আমি সেইটো পপকন অ অ খাই বহুত ভাল লাগে। তুমি গম পোৱা নে নাই পপকন বিলাক যিবিলাক আছে ন সেইটো তুমি আমি বাহিৰত কমতে খোৱা হয় কিন্তু এইবিলাক চিনেমা হলত তাতে গ'লে বহুত টকা লয় সেইবিলাক যেনেকৈ চিপজ পপকন
পায় সেইটোতো পপকনে কিন্তু তোমাৰ একদম ৰাস্তাত যে একদম মাকৈটো যে আছে গছৰ পৰা ছিঙি ছিঙি আনি কেনে যে পুৰি কেনে বিক্ৰী কৰে তাতে।
ৰাস্তাত মানে তাতে মা, মাইকী মানুহবিলাকো সেইকাৰণেই কেনে বিক্ৰী কৰে তাতে।
অ', এ
মামি কিবা কিবি দি মিক্স কৰি কেনে বনাই দিয়ে, ভাল লাগে তাতে।
তুমি কেতিয়াবা ঠাণ্ডাৰ মাজত, উম হেৰি খাই চাবা তোমাৰ, মেগী বনাবা অলপ জ্বালা বেছিকে দি এয়া খাই কেনে অলপ নেমু টেঙা দি চাৰ্ফ কৰিবা, এনেকুৱা খাই মজা লাগিব তোমাৰ ন। তুমি আহ নেক্সবাৰ মানে নাপাহৰিবা খাবৰ কাৰণে। তোমালোকৰ এ ঘৰৰ পৰা চাগে এ অ', পঁচিশ কিলোমিটাৰ দূৰত এখন গাঁও আছে, কুৰহিয়ামাৰী ভাংনামাৰি বুলি কয়। ত সেইখন গাওঁখনৰ বিষয়ে তুমি কি কবা?
এইখন গাওঁখনৰ বিষয়ে, গাওঁ তুমি গাঁৱত গৈছিলা নেকি?
মই এবাৰ গ'লো তাতে, তাতে যাই চাওঁ, বাৰিষাৰ সময়ত আছিল মানুহ বিলাকৰ ঘৰ বাৰী চব পানীত ডুবি যোৱা, মানুহ বিলাক ক'ত আস্ৰাই লৈ আছে, কত থাকিব আছে মানে সিহঁতৰ বহুত কষ্ট হৈ আছিল।
অ', কষ্ট হয় বাৰীষাৰ বতৰত।
উম, তাৰে মানুহ বিলাক কি মাছ খায়, মানে মাছ পানি ক'ৰ পৰা মাৰে। খেতি বাতি কৰে ন?
মাছ মাছতো সেই নদীৰ মাছ খাই যাতে, লোকেল মাছতটোয়ে পাই যাতে নদীৰ মাছ হেৰি ডেইলি হা, এলিছ মাছ কেচা মাছ, বৰালি মাছ, তাৰপিছত ৰৌ মাছ চব পায় তাতে মানে নদীৰে চালানি নহয়তো চব লোকেল। তাৰপিছতে, হা?
তোমালোকে কি মাছ খাই ভাল পোৱা, তুমি?
মই ইলিচ মাছ আৰু মিছা মাছটো খাই কিনে ভাল পাওঁ।
অ', তোমালোকে মিছা মাছটো কেনেকে বনোৱা, গম পোৱা নে নাই?
মিচা মাছ, কেতিয়াবা চব্জিৰে বনা বা কেতিয়াবা পিঁযাজ বেছিকে অলপ দি কেনে বনাওঁ।
মিছা মাছটো তোমাৰ সেই কৰিবা, মিছা মাছটো তোমাৰ বাকলি সলাই কিনে পিয়াঁজ, কেঁচা জ্বালা, নিমখ অলপ তেল, বেছিকে দি কেনে ফ্ৰাই কৰি চাবা। খাই কেনে বহুত ম মজা লাগিব টেষ্ট লাগিব, ভাতৰ লগ অলপ দি খালে বহুত ভাল লাগিব। তুমি ইল ইলিছ মাছৰ যিটো পৰদা খাইছা না নাই? এই চাটনি, চাটনি, কিয় খোৱা নাই?
এ গম নাপাওঁ, এনে কেনেকে বনাই বা।
এইটো তোমাৰ ইলিচ মাছটো ভাজি কেনে, হেৰিটো তোমাৰ সেই আ যে এ লেজ বুলি কয়।
উম হম।
ন তুমি কাটি কেনে তুমি হেৰি দিব লাগিব, চেচনি বুলি নে কিবা কয়। তাতে দি কিণে সেই চেচিনি দি কিণে, তুমি গুড় গুড়ৰ নিচিনা কৰি, কৰি কিনে অলপ জ্বালা মচালা জ্বালা তুমি সেই ৰহুন আদা ৰচু ৰহুণ দিব লাগিব, অলপ জ্বলা দিব লাগিব দি কেনে অলপ তেল দিলে ও ভাতৰ লগত খালে এনেকুৱা টেষ্ট লাগে তুমি নাপাহৰিবা আৰু, কেতিয়াও টেষ্ট টো।
চাব লাগিব, চাব লাগিব।
খাবা খাবা তোমালোকৰ ঘৰৰ পৰা আহেই তুমি কোনখন গাঁৱত আছিলা কৈৰাবাৰী নে ভাংনাবাৰী?
মই কৰিহাবাৰী
কৈৰাবাৰী তোমাৰ ঘৰৰ পৰা তোমাৰ এই হাজো কিমান দূৰ হয়?
হাজো আমি মানে নাৱৰ দিন হলে নাৱৰ দিনত মানে উম, হেৰি নাও পানী নাথাকিলে আমি সেই লাগে দেৰ ঘনটা মান এক ঘণ্টা, দেৰ ঘন্টা লাগে এনেকুৱা বাইকে দিয়া আহা জোৱা কৰিলে আৰু যদি নাৱত দিন হয়, তেতিয়া নাৱত এক ঘন্টা তাতে নাৱত এক ঘন্টা লাগে আৰু এনে গাড়ীত এক ঘণ্টা দুই ঘন্টা লাগে আৰু আমাৰ গাঁৱৰ পৰা।
উম, দিয়া দে
উম,